উম ভাল নহয়?
উম ভাল ভাল তোক তোমাৰ ভাল?
অ ভালেই দিয়া। কি কৰিছা? এই মই তোমাৰ বহী মই বহি আছো তোমাৰ এয়া বাহিৰতে বহি আছো। শুই আছিলো মানে, অ খালো খালো।
অ আজি ফোন মাৰি আছিলো তোমাক পোৱা নাছিলো মানে, আগতে ফোন বহুত সোনকালে পৰা ফোন মাৰিছিলো।
অ মই মানে ভাত-চাত খাই পেলাই যে মোবাইলটো চাৰ্জত লগাই মানে শুলো যে মানে গমেই নাপালোঁ আৰু। এতিয়া উঠি পেলাই হে চাইছো। এই আজিৰ দিনটো পৰি আছে বৰষুণ ৰখাই নাই, এতিয়া অকণমান ৰখিছে আকৌ পৰিব চাগে কোলা কৰি আহি আছে।
কিন্তু আমাৰ ইয়াতচোন আজি ৰ'দ দিছে।
অ তোমালোকৰ তাত দিব পাৰে আমাৰ ইয়াতো বৰষুণ। চবতে মানে তে সমানে নপৰেই
সেইটো হয় বাৰু।
অ এতিয়া নাজানো তোমালোকৰ তাত কিয় দিয়া নাই কিন্তু আমাৰ ইয়াত বৰষুণ আছে।
ৰাতিপুৱা বৰষুণ পৰিলে, মানে বৰষুণ পৰি আছে কিন্তু পাতি পেলা সময় বা তাৰপাছত ৰ'দ মানে ফেন লগাব লগীয়া হয়।
আজি ৰাতিপুৱা বৰষুণটো ভাল লাগিলে তোমাৰ মানে হেৰি কিবা মানে বৰফ পৰা নিচিনা যে তেনেকুৱা লাগিলে মোৰ ভাল লাগিলে আৰু বৰষুটো। বেছি মানে তোমাৰ অ বেছি মানে দপ দপাকে দিয়া নাই আৰু কম পৰিমণে দিছে।
ফিচ ফিচকেও দিয়া নাই মানে বতাহ মাৰিছে ন আমাৰ পানী বাঢ়িছে ন বহুত উম বাকী কৰ'বাত বোলে ঘূৰিব গৈছিলে ভাল গ'লা?
অ গৈছিলো তোমাৰ মানে মই গৈছিলো হেৰিত গৈছিলো এয়া তোমাৰ অ দাৰ্জিলিং গৈছিলোঁ।
অ।
মই যোৱাকালি আহি পাইছোহে।
হেৰি নহয় মই যিমান মানুহ আকৌ পাওঁ মানে চববিলাক দাৰ্জিলিঙে যোৱা পাওঁ কিয় বা?
তাত তোমাৰ মানে ভাল লাগে মানে তোমাৰ ধৰা চহৰখন সৰু তাৰপিছত তোমাৰ গোটেই মানে পাহাৰীয়া এলেকা আৰু তোমাৰ তাত ঠাণ্ডা পৰে ন। ঠাণ্ডা পৰে আৰু তেনে আৰু মানুহবোৰো তোমাৰ ইমান ভাল মানে তাত মানে তোমাৰ মানুহবোৰো ভাল আৰু তাত তোমাৰ কি হয় তোমাৰ বৰষুণ তোমাৰ দি থাকে আৰু তাত বৰষুণটোত মানে ইমান ধুনীয়া মানে নেচাৰেল মানে এটা মানে ভাইট এটা পোৱা যায় তোমাৰ মানে তাত উশাহ ললে তুমি কোনো তাত বিষাক্ত পদাৰ্থৰ গুণ নাপাবা, অকল পাহাৰ, তোমাৰ গছ-গছনি বায়ুৰ যি গুধ নহয় মানে তুমি মুতি পেলাই এনেকে যদি উ নাকটো যদি তুমি এনেকে যাকে যৰি টানি দিয়া ন তোমাৰানে এনেকুৱা লাগিব তুমি কিবা এখন চৰগত আহিছ আৰু মানে ফিলটো তাৰপিছত আকৌ তোমাৰ হেৰি হয় তাত তোমাৰ মানে এয়া মানুহবোৰো ইমান ভাল মানে তোমাৰ ব্যৱহাৰ প্ৰতিাতিও ভাল তাৰ যি লোকেল যি মানুহ আছে। আমাৰ ইয়াৰ নিচিনা নহয়, ভাল লাগিলে। সেইটো কাৰণে, চব মানুহ যায় আৰু তাত।
আকৌ, মানুহ-মানুহ বিলাক কি জানা! নিজৰ, নিজৰ পৰিৱেশটো বিনষ্ট কৰি, লোকৰ পৰিৱেশ, আকৌ যায়। লোক পৰিৱেশত মানে, বিনষ্ট কৰিব যায়।
হয়, তোমাৰ স্বাৰ্থ, স্বাৰ্থপৰ চব।
হয়, হয়! স্বাৰ্থপৰ।
মানে, তোমাৰ এতিয়া চোৱা? আমাৰ ইয়াত, কিমান তোমাৰ মানে, গছ-গছনি কাটাকে ধৰি, ইত্যাদিকৈ কৰি বস্তুবোৰ য'তে-ত'তে পেলাই-হেলাই লেতেৰা কৰি ৰাখে। তাত, কিনো নোৱাৰে। তাত বেলেগ এখন সেৰিত যাওঁকচোন আৰু তাত, গৈ পেলাই কৰকচোন। তেতিয়া, কাৰো সাহস নহয়। সেইবোৰ,
হয়! শ্বিলঙত যে, শ্বিলঙত গছ কাটিলে মানে, কিবা হয় বুলি কৈছিল, মানে, পুলিচে লৈ যায়নে, কিবা এনেকুৱা আছিল।
অ'! নোৱাৰে মানে, তোমাৰ কি হয়, তাত মানে, গোটেইখিনি তোমাৰ মানে, ফৰেষ্টৰ আন্দাৰত পৰে যে।
কিন্তু, আগতকে তেওঁ, শ্বিলংখন সেৰি হ'ল দিয়া। ইমান, আজি-আজিকালি গৰমেই হয়, ইমান আগৰ নিচিনা নহয়।
আগৰ নিচিনা নহয় মানে, আজিকালি গৰম মানে, তোমাৰ অলপ কমিছে, এইটো হয় বাৰু। হয়, হয়! কিন্তু, আজি আমাৰ আকৌ, ৰাতিপুৱা পুৱা ভাগত আকৌ, আমাৰ এইখিনিও আজি, আকৌ, শ্বিলং-শ্বিলঙৰ নিচিনা লাগিলে, মোৰ। মই পূৰা কাপোৰ লৈ পেলাই, শুই আ
সেইটো হয় বাৰু। বতাহত মানে, এনেকুৱা ধোঁ মানে, ধোঁৱা-ধোঁৱা নিচিনা বৰষুণ এটা পৰিছে। মানে, বৰষুণটো গাটো পৰা নাই, মুখতো পৰা নাই। এনেকুৱা, নিচিনা এটা লাগিছে। মানে, এইটো কিবা আছে। নিচিনা পৰা নিচিনা বহুত
মানে তোমাৰ, বতাহত-বতাহত পানীটো উৰি অহা নিচিনা।
অ'! আজি বৰ মানে, এইবিলাক যে, সেৰি, ৱাটাৰ ফল বিলাক তেনেকুৱা হয়, চাবচোন? বতাহ মাৰি থাকে যে। অ'! মুখত পানী তেনেকুৱা পৰেহি। মানে, ভাল লাগে এনেকুৱা বৰষুণ।
উম, অ'!
কিন্তু, তাৰপিছত আকৌ, আকৌ পৰিল নহয় আমাৰ ফালে। পটককে মানে, ডাঙ-ডাঙৰকে পৰিছে। তাৰ পিছত, আকৌ লগতে নাইকিয়া হয়। আকৌ ৰ'দ দিয়ে নহয়, আকৌ কাপোৰ কেইটা আনোঁ। মানে, সেনেকে থাকিলোঁ আৰু। কাপোৰ কেইটা আনিছোঁ, সোমোৱাইছোঁ। আকৌ, কাপোৰ বোৰ মেলি দিছোঁ।
উম, অ'!
বাকী ভাত-পানী খালা?
ভাত, তোমাৰ খালোঁ দিয়া। ভাত তোমাৰ মানে, কি আজি মানে, বিশেষ একো নাই, তোমাৰ মানে। উম। উৰহি তোমাৰ, সেৰি আঁ কঁঠাল গুটি, আলু বনাইছিলে, লগত তোমাৰ, ব্ৰইলাৰ মাংস কেইপিচ মান আছিলে, সেয়াকে দি দিলে, বনালে আৰু।
উম, একো বোলে, বিশেষ একো নাই। ব্ৰইলাৰ মাংস খাইছা?
বিশেষ মানে কি, বিশেষ বুলি ক'লে তোমাৰ মানে, আৰু বিভিন্ন ধৰণৰ মানে, তোমাৰ, মাংসটোৱে বিশেষ নহয়, নহয়, তোমাৰ। আচলতে মাংস, আচলতে খাবই মন নযায়। বুজিছা? মানে, উম, যি তোমাৰ, চাটনি-মাটনি হওঁক বা কেঁচা শাক-পাচলি আছিলে, বিশেষ হয়। কিন্তু, মাংসটো তোমাৰ, বিশেষত নপৰে। ব্ৰইলাৰ মাংবোৰ বিশষকৈ, আচলতে এইবিলাক আচলতে, আমি আচলতে, বিষ খাইছোঁ। এইটো বিশেষকৈ পৰিব কওঁকচোন? কোৱাচোন?
উম।
বিশেষ বুলি ক'লে তোমাৰ বিভিন্ন ধৰণৰ চাটনি হওক আলু পিতিকা তোমাৰ। মই কেতিয়া নাখাওঁ বুলি কলো আমাৰ ভাইটিয়ে নাখায় মই খাওঁ। মোৰ শাক বোৰ মানে প্ৰিয়। মোৰ মা আছে মই আছো ভাইটি আছে।
ভাইটি আছে ভাইটি কিমান মন বয়স হৈছে কিহত পঢ়ি আছে।
ভাইটি এবাৰ ক্লাছ টেনত হয়।
উম।
এবাৰ অহাবছৰ মেট্ৰিক দিব আৰু।
বা মেতি মিঠাই খাব পাম নে বাৰু।
পাবা পাবা তাকে মানে তাৰ কি হৈছে তোমাৰ এয়া। টিশ্যনটোএটা বিচাৰি আছো বুজিছা টিশ্যনটো পোৱাই নাই এতিয়া। যে আধা দিন গলেই।
তুমিয়ে ল'ব পাৰাচোন যিকেইদিন আছা চ ঘৰত বা যি।
অ মই মই ঘৰত নাথাকো মই কামে চামে। যে কামে চামে যাওগে যে মোৰ মানে সময় নহয় বুজিছা। উম গতিকে হে নাই যা। তিয়াহ'লে পাৰি মানে এতিয়া দিনতটো কাম চাম কৰি আহি এতিয়া ৰাতি ভাগৰ লাগি দেচোন নোৱাৰি নহ। তোমালোকে কত বুজা তুমি কাম কৰিব গলে বুজি। বা মানে ভাগৰটো কেনেকুৱা লাগে মানে ৰাতি বিচনাখনত পোৱাৰ লগে মানে টোপনি আহি যায়।
সেইটো হয় বাৰু।
উম।
আজিকালি টিউশচন পাবলগীয়া মানে নায়ে বুজিছা টিউশন চব মানে আজিকালি। পইচা পইচাৰ যুগ পইচা নহলে আজিকালি চবে মানে কোনো কোনো একো পাত্তা নিদিয়া নিচিনা হয়।
হয় হয় বহুত টকা বহুত টকা টিউশচন তোমাৰ এটা এটা টিউচনে তোমাৰ মানে এ সপ্তাহত। তোমাৰ দুদিন নে তিনদিন কৰিব।
তোমাৰ বাৰশ তেৰশ দুহেজাৰ তেনেকুৱাকে লৈ বুজিছা।
এই আমাৰ আমূ আমি পৰীক্ষা দিওঁতে তেনেকুৱাই হৈছিল বুজিছা। মানে কি হয় বাৰ দিন কৰে বাৰ এমাহো নকৰে বাৰ দিন কৰে। মানে দুহেজাৰ লাগে।
উম বাদ বাকী মানে অ। বাদ বাকী তোমাৰ কি আৰু সেই তেনেকে আছো আৰু এতিয়া মানে ঘৰতে বহি কৰি আছো।
উম।
এইকেইদিন কাম চাম পোৱা নাই আৰু যাম চাগে দুদিনমানৰ পিছত। উম।
তিয়াৰ পৰা আৰম্ভ হ'ব তুমি আগষ্ট পৰা আৰম্ভ হ'ব বুলি কৈছিলা নহয়।
অ', আগষ্টত মোৰ ইয়াত ঠিকা কামটো আছে এইটো বেলেগ বিল্ডিং এটা বনাব লাগে সেই আগষ্ট এক। এক তাৰিখ হব বা দুই তাৰিখ বা প্ৰথম সপ্তাহৰ পৰা মানে কামটো আৰম্ভ হব এতিয়া মানে। ঠিকাদাৰে কি কৰিছে মানে আমাৰ যি মানে, এইবিলাক মানে তোমাৰ হেৰি কোম্পানীৰ কাম ন ইয়াত। মানে বিভিন্ন ধৰণৰ তোমাৰ মানে সাজ-পোছাকৰ দৰকাৰ আছে।
অ', তুমি এটা কাম কৰিব পাৰাচোন এই আজিকালি জাগি-জাগিৰোড। আজিকালি জাগিৰোডত কিবা মানুহ বিচাৰি আছে‌ ইলেকট্ৰিচিয়ান কিবা কিবি যে তুমিচোন কিবা লাইনৰ। কাম জানা‌ সেইবিলাক যাব পাৰাচোন তাতে।
এই নাই তোমাৰ জানিলে নহ'ব তাত তোমাৰ চাৰ্টিফিকেট বিচাৰে চাৰ্টিফিকেট এতিয়া চোৱা কামটোন চবেই জানো মই।
এই নহয়, নহয়, নিবিহে। সেইটো হয় বাৰু। কিন্তু আমাৰ মানে বহুত মানুহ বিলাকহতে কৰি আছে এনে বুইছা। চাৰ্টিফিকেট মানে কি আৰু উম। আৰু তাত বোলে কি জানা, তাত, তাত বোলে শুনাচোন একো নাই। তাত মানে, তাত মানে কি জানা তুমি যে ইলেক্ট্ৰিচিয়ান বা তুমি নাজানা মানে কামটো ইমান না ভালকে যেনিবা নাজানা দেই, মানে কৰি উ- কৰি থাকা। কিন্তু ইমান মানে যেনেকুৱা জানিব লাগে তেনেকুৱা নহয় মানে দেই। আৰু জানি জানা সকলোকো কি কৰে বোলে জানা! এই ঘপকে তেনেকে তাঁৰ-ছাঁৰ বিলাক লাৰিব কৰিব নিদিয়ে দেই।
হয়।
তাত মানে হেণ্ড গ্লোভ দিয়ে মানে। এইবিলাক যে মানে কাৰেণ্টৰ চৰ্ত নকৰা যে মানে হেৰি হাতমোজা দিয়ে। তাৰ পিছত আকৌ বোলে হেৰি কৰে। মানে কোনোবা আকৌ ৰখি থাকে। তুমি যদি একেবাৰে কামটো কামটো নাজানাই নহয় তোমাক বেলেগ কামত লাগিলে লগাব। তেও মানে সেইটো কামত নিদিয়ে বুইছা। মানে বহুত বহুত ৰিক্সৰ নিচিনা কৰে মানে ভাল, ভালকে কৰে বোলে। তাৰমানে ইয়াত যিমান বিলাক মানুহ গৈছে চবে কৰি থাকে। মানে আগৰ সেই এইবিলাক বস্তু লোহা আনি দিয়ে। কিবা মানে লোহাৰ নিচিনা এনেকুৱা হেৰি দিয়ে, হাত মোজা দিছে। তাৰপিছত আকৌ মানে সেয়া কাম কৰা সময়ত সেয়া মানে ড্ৰেছ বিলাক বেলেগ, বেলেগ দিয়ে। যোনটো কামৰ যিটো সময়। তুমি মানে এই মন গ'ল মই এতিয়া ইটা কেইটা দাংও, সেইটো এনে এনেকৈ দাংও সেইটো নিচনা নহ'ব বোলে বুইছা। বহুত মানে চিনচিয়াৰলি, মানে বহুত ভাল আৰু। কামবোৰ যিবিলাক কৰিছে। তাৰপিছত মানে ভাল বিল্ডিং, চিল্ডিং এতিয়া চাগে হৈছে নেকি জানো! গম পোৱা নাই ৰবা।
অ', হয়। এতিয়া তোমাৰ মানে কি হৈছে তোমাৰ বিভিন্ন ধৰণৰ মানে বহুত অ- সুবিধাৰ মানে হৈছে, এতিয়া মানে কি ক'ম? পইচা লাগে ন! এতিয়া তাত বা পাওঁ নে নাপাওঁ? তাতে মানে কি বৰ্ড টকা মানে আজিকালি ঘোছ-ঘাছ নিদিলে তোমাৰ একো এটা কাম নোপোৱা নাযায় বুইছা! এতিয়া তাৰ মই এতিয়া যিটো কাম কৰি আছো সেইটো তোমাৰ মানে ঠিকাদাৰ আণ্ডাৰত কৰি আছো। ভাল কাম এইটো তোমাৰ দিনে তোমাৰ মোক হাজিৰা আঠ সাতশ টকাকে হাজিৰা দিয়ে দিনে।
উম। নাই আমাৰ এইফালে, আমাৰ এইফালে কিন্তু মানে বহুত দাম বুইচনে! টাউনত পৰে যে। কলকাতাৰ মানুহ হয় নহয়, তুমি মানে এনেকে দিনটো এনেই হাজিৰা মাৰিবলৈ আহা এফালে মাত কিবা কৰিবলে, গছ-ছচ কাট কাটিবলে আহা, বা মানে হাজিৰা তোমাৰ মানে আঠ সাত আঠ মানে আঠশ তলত নহয় বুইছা। মানে নশ হাজাৰ লৈকে লাগিবই বোলে। মানে হেৰি আমাৰ বাৰীখন ডাঙৰ ন, পুখুৰীৰ ঘৰলে মানে চা চাফা কৰালো আমাৰ মানে লাগে এদিনত মানে আঠশ লাগে নশ লাগিবই বোলে আৰু কি টাউন বিলাকতে ভাল মানে আজিকালি এ আজিকালি মানে যোন এতিয়া কাম কৰালে কিছুমানে পইচা লয় কিন্তু সেই কামটো মানে উচিতকে নকৰে বুজিছ যিমানটো পৰিমাণে কৰিব লাগে। সিমানটো পৰিমাণে নকৰে বেয়া কথা এইবিলাক পইচাটো তুমিটো তুমিটো সৎকে লৈ যোৱা ন সেইটোৱে আৰু, উম, বাকী কি কৰি আছা এতিয়া?
এ কিনো কৰিম আৰু এ বহি আছো মানে ঘৰতে মানে মই শুই আছিলো শু পেলাই উঠি আহি মোৰ গাটো ফোন লৈ ভাবিলো তোমাৰ লগতে কথা অলপ পাতো পাতিলো এইটোক সেইকাৰণে ফোন মাৰিছো। বাকী
ভাল লাগিলে কথা পাতি, অ আকৌ লগ পাম দিয়া অ।